খবৰ।
খবৰ ভাল ৰ তোৰ।
মোৰো ভালে ৰ ঘৰতে আছনে?
আহ ঘৰতে।
উম বাকী খোৱা লোৱা হ'ল।
বাকি খোৱা লোৱা হ'ল ৰ তোৰ।
মই খাই আছোঁ ৰ অলপ।
কি খাইছ?
এই ৰুটি
দুতিয়া হা নেকি ৰাতিপুৱা
ৰুটি বনাই আৰু মাজে মাজে
আচ্ছা! আচ্ছা! ঠিকে আছে।
বাকী ফোন কৰাটো এটা মানে কাৰণ আছিল মোৰতো
উম
মই ভাবিলো আজি অলপ বিষয় এটাৰ ওপৰত তুলাত আলোচনা কৰোঁ। বিষয়টো হ'ল তোৰ আত্মসন্মান চেল্ফ ৰেচপেক্ট মানে
অ দপিক তটো টো ভালেই।
সেইটোৱে। এনে তোৰ মতে আত্মসন্মানৰ সৰল অৰ্থটো কি বুলি ভাব?
এই টো। হেৰিটো ৰ বহুত মানে মানে। আত্মসন্মান আৰু অহংকাৰক একে বুলি ভাবে মানে। এটো। আত্ম সন্মান মানে হৈছে তোৰ নিজকে মূল্য দিয়াৰ পিছত নিজৰ নি দ আাদৰ্শ মৰ্যদা আৰু মানে ব্যক্তিত্বত সন্মান কৰা। চিজজন এক মানে নিজক সন্মান কৰিব জাননে তেওঁ মানে আনকো সন্মান কৰিব পাৰে।
হয় হয়।
মানে তোৰ যোনে যোনে আত্ম সন্মান আৰু অহংকাৰক একে বুলি ভাবেই মানে। এই দুটা বস্তুৰ মাজত মানে বহুত পাৰ্থক্য আছে। আত্ম সন্মানে ত মানুহক দৃঢ় সৎ আৰু আত্মবিশ্বাসী কৰি তোলে। আনহাতে মানে। অহংকাৰে মানুহক তোৰ আনৰ ওপৰত নিজকে ডাঙৰ বুলি ভাবিবলৈ বাধ্য কৰি দিয়ে।
হয় হয় কিন্তু মোৰ মতেটো চাহ আত্মসন্মান মানে হৈছে তোৰ ধৰ। নিজৰ যিটো মূল্য উপলব্ধি কৰাটো লগতে নিজৰ। নিজৰ সিদ্ধান্তটোতোৰ দায়িত্ব লোৱাটো হ'ল আৰু লগতে তোৰ নিজৰ। বিপৰীতে কাম নকৰা,
উম! উম!
প্লাছটোৰ আনৰ অপমান যাতে নীৰৱে সহি নথকা আৰু তাৰ যদি যদি কোনোবা। অপমান কৰিছ বা তই যদি কাৰোবাক অপমান কৰিছ তো মাৰে এটা পুৰা বিৰুদ্ধে হৈ যায় ন বুজিছ ন। তাৰ মানে নিজেও এইখিনি চান্স দিব নালাগিব আনক যাতে তোক যাতে অপমান কৰে। ত' নিজৰখিনি ষ্টেণ্ড ল'ব লাগিব। নিজে নিজৰ আৰু নিজৰ অধিকাৰ আৰু সীমা মানে যিখিনি সীমা মানে আমাৰ বাউণ্ডৰী যিখিনি সেইখিনি আমি ৰক্ষা কৰিব লাগিব নিজে আনক আমি মানে সেইখিনি সুযোগ দিব নালাগে আমাৰ সেই বাও ণ্ডাৰী মানে ভাঙিবলৈ
তাকেই এনে মানে আত্মসন্মান কিয় লাগে ইমান মানুহৰ জীৱনত গুৰুত্বপূৰ্ণ কিয়?
অহ মোৰ মতে কাৰ আত্মসন্মান সন্মানো অবিহনে মানুহে নিজৰ ওপৰত বিশ্বাস হেৰুৱাই দিয়ে মানে আৰু আত আত্মসন্মান নাথাকিলে তোৰ আত্মবিশ্বাস বৃদ্ধি পায় আত্মসন্মান যদি থাকে লগতে এটো সঠিক সিদ্ধান্ত ল'ব পৰা যায় মানুহে মানে লাইফত কি কৰিব লাগে ৰাইট ডিচিশনছবোৰ ল'ব পাৰে। তাৰপিছত মানসিক শান্তিও বৃদ্ধি পায় লগৰ সেইটো কাৰণে আৰু আনৰ দ্বাৰা সহজে শোষিত নহয়।
অ
পাৰি যদি আত্মসন্মান থাকে এজন মানুহৰ
আচ্ছা আচ্ছা আৰু যে দুয়োটাৰ মাজত অলপ বুজাই কচোন মানে আত্মসন্মান আৰু সং। যে একে নহয় নে আ আত্মসন্মান আৰু অহংকাৰ একে নহয় মানে এইটোৰ ওপৰত অলপ কচোন
অ। মানে চা আত্মসন্মান হৈছে তোৰ ধৰ নিজকে তই নিজে মূল্য দিছ ভেলু দিছ তই নিজৰ ভেলু ৰাখিব পাৰি পিছ লগতে তই সেই হিচাপত আনকো হয় সেইখিনি তই সন্মান জনাব দিছ জনাব পাৰিছ আৰু লগতে তই বিনয় হোৱাটো বুজাই আৰু ভুল স্বীকাৰ কৰাটো যদি তই কিবা এটা ভুল কৰিছ সেইখিনি যদি স্বীকাৰ কৰিব পাৰ ত সেইটোতছে মানে ডাঙৰ কথা নাই আৰু কাৰণ ভুল থাকিলে মানে স্বীকাৰ কৰাটোতো বহুত উচিত বুলি মই ভাবো কিন্তু সেই হিচাপত অহংকাৰৰ ফালে যদি আমি চাব যাওঁ অহংকাৰ কাৰটো হৈছে ধৰ নিজকে তই সৰ্বশ্ৰেষ্ঠ বুলি ভাবা আৰু ত নিজকে মানে তইয়ে মানে চব আৰু ত বেলেগক মানে ইমান এটা ভেলু নিদিয় সেইটো অহংকাৰৰ ৰূপত মানে বুজোৱা যায়। লগতে তই আনকো তই তুচ্ছ জ্ঞান কৰা ইনচাল্ট কৰিছ ধৰা আনক তই আৰু আ সমালোচনা গ্ৰহণ নকৰা যদি কিবা এটা কথা চলি আছে তো সেইখিনি যদি তই ভেলু নিদিয় কথা কথাখিনি যদি তই মানি ল'ব নোৱাৰ সেইটোক এটা অহংকাৰৰ দক্ষতাৰে দেখুওৱা যায়। লগতে তই ক্ষমা বিচাৰিবলৈ তই অনীহা কৰা যদি তই কিবা এটা ভুল কৰিছ ত সেইখিনি তই ক্ষমা খুজিব লাগে। যাৰ লগত তই সেই ভুলটো কৰিলি তই যদি ক্ষমাটো যদি খুজিব নিবিচাৰো তেতিয়াতো অহংকাৰী বুলিয়েই তোক জনা যাব।
অ সেইটোয়েইটো এনেই তোৰ আত্মসন্মানটো কেনে মানে গঢ়ি উঠে।
চা আত্মসন্মানটো গঢ়ি উঠাবলৈ ধৰ তই পৰিয়ালৰ ভূমিকা পালন কৰিব লাগিব। লগতে শিক্ষকৰ ভূমিকাও পালন কৰিব লাগিব আৰু বন্ধুত্বৰ প্ৰভাৱ পেলাব লাগিব। লগতে তোৰ সমাজৰ প্ৰভাৱো পেলাব লাগিব আৰু তোৰ জীৱনৰ যিমানখিনি এক্সপিৰিয়েঞ্চ অভিজ্ঞতা সেইখিনি তই জানিব লাগিব। সেনেকে তোৰ জীৱনৰ অভিজ্ঞতাই মানে তোক মানে সন্মানৰ সন্মানৰ ফালে লৈ যাব নে অসন্মানৰ ফালে লৈ যাব সেইটোৱেতো নিৰ্ভৰ কৰে আৰু তই কি এক্সপিৰিয়েঞ্চ কৰিলিহি লাইফত
অ অ অ এনে ধৰ শিশু এটাৰ আত্মসন্মান মানে জগাবলৈ পৰিয়ালৰ ভূমিকা কি?
চা পৰিয়ালৰ ভূমিকাটো শিশুৰ আত্মসন্মান গঢ়ি তোলাত বহুত বেছি মানে গুৰুত্বপূৰ্ণ মানে মই বুলি হয় বুলি মই ভাবোঁ আৰু কাৰণ যদি তই এটা শিক্ষক যদি শিশু এটাক যদি তই সঘনে অপমান কৰি থাক বা তই তাক বেয়াকে কৈ থাক বেয়া ভাষাৰে মাত বা কাৰোবাৰ লগতে তুলনা কৰিছ যে ই পাৰিছ তই কিয় পাৰা নাই বা তেওঁৰ মতামতটো য তেওঁ ভেলুৱে নিদিয় সিহঁতে কি ক'ব বিচাৰে কি সিহঁতে কি প্ৰকাশ কৰে সেইখিনি যদি তই গুৰুত্ব নিদিয় তই নিজৰখিনিয়ে যদি চা তেতিয়াহ'লে সেই আত্ম সন্মানত সি মানে মানে- মানে বেছি ক্ষতিগ্ৰস্ত হয় মানে তাৰ বাবে সেই শিশুটোৰ বাবে চ' সেই তাৰ সলনি মানে আমি উৎসাহে জনাব লাগে শিশুবোৰক লগতে আমি মৰম দেখাব লাগে আৰু আমি সন্মান কৰিব লাগে কাৰণ আমি যদি সিহঁতক সন্মান কৰো। সিহঁতেও আমাক সন্মান দিব আৰু তেতিয়া মানে শিশুবোৰ সন্মান কৰিলে তেওঁলোকৰ মানে আত্মবিশ্বাসী হৈ উঠে আৰু সিহঁতেও মানে নিজৰ ওপৰত মানেই কনফিডেন্ঞ্চটো আহিব। যে তেওঁলোকেও কিবা এটা কৰিব বুলি।
অ আৰু তোৰ বিদ্যালয়ৰ অসন্মানৰ ওপৰত কি কবা খোজা
ছাৰ বিদ্যালয়ৰ আত্মসন্মান মানে হৈছে তোৰ- শিক্ষকতৰ আচৰণ নিৰ্ভৰ কৰে। লগতে সহ পাতিৰ সৈতে ব্যৱহাৰ কেনে? আচাৰ ব্যৱহাৰ কেনে কেনেকৈ তোৰ লগত কথা পাতিছে মাত বতৰা কেনে? সেইবোৰতৰ মানে সেয়া কৰে আৰু লগতে উৎসাহ জনাব লাগিব শিক্ষয় শিক্ষয়িত্ৰীয়ে শ সহপাঠী সমূহক আ যাতে পঢ়াত যাতে উৎসাহ জনায় তাতে সেইবাবে সেই হিচাপত যাতে তেওঁলোকে পঢ়া শুনাত মন দিয়ে। লগতে গঠনমূলক আলোচনা কৰিব লাগিব সিহঁতৰ লগত আৰু লগতে তোৰ ব্যৰ্থতা শিক্ষাৰ অংশ হিচাপে গ্ৰহণ কৰিব লাগিব আৰু
আচ্ছা আচ্ছা আৰু বন্ধুত্ব আৰত মহন মানুহ মানে কি আছে?
ত সঁচা বন্ধু যদি তই ভাৱ তই সঁচা বন্ধু এটালৈ যদি আছ তেতিয়াহ'লে সেইটো সন্মান কৰিবই লাগিব। আৰু লগতে তয় সেই সেই হিচাপত সেই বন্ধুজনক সন্মান দিব লাগিব। কাৰণ তই যদি বিষাক্ত হিচাপে মানে বন্ধুত্বত থাক ন
অ
নাই তটো আত্মসন্মানটো এনেও তোৰ কমি যাব। তাৰ মানে এটা টক্সিক ৰিলেশ্যনটো ৰাখিব নোৱাৰোঁ। তই মাত বতৰা ভাল কৰিব লাগিব তই তাৰ কথাখিনিত তই সন্মান দিব লাগিব। ভেলু দিব লাগিব তেতিয়া মানে আত্মসন্মানটো মানে জাগি থাকে মানে জাগি থাকে চবৰে দুইটা দুয়ৰ মাজতে
উম
আৰু বন্ধুৰ যদি কিবা ভুল সিদ্ধান্ত লয় তেতিয়াহ'লে তই সেইটোত তই মাত মাতিব লাগিব ত সি সেই সিদ্ধান্তটো যাতে তো যাতে তই মিলি নাযাওঁ সেইটো তই ধ্যান ৰাখিব লাগিব মনত ৰাখিব লাগিব
আচ্ছা আচ্ছা। অ এনেকৈ হেৰি প্ৰেম আৰু আত্মসন্মানৰ মিল বস্তুটো কেনেকুৱা মানে মাাজত
কি কৈছ
অ সন্মান মান বস্তু কেনেকুৱা
আচ্ছা প্ৰেম আৰু আত্ম সন্মান যদি মই কওঁ মানে এই অংশত মানে আলোচনা কৰিব পাৰি হৈছে তোৰ এতে সন্মানহীন সম্পৰ্ক এটা লাগিব তই যদি প্ৰেমত যদি তই আত্মসন্মানৰ কথা ক'ব যায় লগতে তোৰ বিশ্বাসটোও লাগিব বিশ্বাসটো বহুত গুৰুত্বপূৰ্ণ বস্তু। আৰু লগতে তোৰ সীমা নি নিৰ্ধাৰণ কৰিব লাগিব ত বাউণ্ডেৰী চিনএটা হেল্ডি ৰাখিব লাগিব যাতে তই যিখিনিও তই সীমা ছেট কৰিছ নিজৰ সম্পৰ্কটোত সেইখিনি যাতে বস্তুখিনি যাতে মানে হেল্ডি হওঁক আৰু বুজি অসুস্থ বাউণ্ডেৰীজ মানে সেইখিনি তই মানে মানি মিলাই চলিব লাগিব আৰু অপমানজনক তই আচৰণ দেখাব নোৱাৰোঁ সেই সন্মুখত সন্মুখীন মানুহজনক
অহ। অহ
লগতে তেওঁক পোৰা ৰেচপেক্ট জনাব লাগিব তেতিয়া সেইটোৰ প্ৰতিও সেই ৰেচপেক্টটো থাকি যাব সেইজন মানুহৰ আৰু নিজৰ মূল্য বুজি সিদ্ধান্ত ল'ব লাগিব কাৰণ তই যিমান নিজৰ তই মূল্য বুলি তই ভাব সেইখিনি হিচাপতহে সেইখিনি হে সেনেকুৱা হিচাপতে সিদ্ধান্তটো সিদ্ধান্তবোৰ ল'ব লাগিব যি টি সিদ্ধান্ত লৈ ল'ব নোৱাৰ।
কামৰ ক্ষেত্ৰত আত্মসন্মান ‌
কামো কামো খত কৰ্মক্ষেত্ৰত‌ও যদি আমি চাব যাওঁ তেনেকুৱাই আৰু সৎভাৱে কাম কৰিব লাগিব তোৰ নিজৰ অধিকাৰখিনিতো জানিব লাগিব সেই হিচাপত তই কাম কৰি চলিব লাগিব আৰু তোৰ অন্যৰ বিৰুদ্ধে তি সংগতভাৱেও মাত মাতিব লাগিব যদি তই দেখিছ কোনোবাই কিবা অন্যায় কৰি আছে কাৰোবাৰ লগত সেইখিনি সেইখিনিত তই মাত মাতিবলে তোৰ সেইখিনি কেপাচিটি থাকিব লাগিব যে তই দেখি পেলাই যাতে তই চুপ-চাপ নাথাক আৰু সহকৰ্মী সকলোকোতো সন্মান কৰিব লাগিব তেতিয়াহে এটা ভাল পৰিৱেশ মানে চলি থাকিব আৰু সেই কৰ্ম খেলাত কৰ্মক্ষেত্ৰত বাকী হেৰি কচোন তই হেৰি সামাজিক মাধ্যম আৰু আত্মসন্মানত তই কি ভাৱ মানে আলোচনাৰ বিষয়ে এটা হয় এইটো এটা
সামাজিক মাধ্যমত মানে কি আৰু তোৰ আনৰ লগত মানে নিজকে তুলনা কৰাত বেয়া প্ৰভাৱ পৰে আৰু তাৰপিছত তোৰ যদি লাইফ আৰু ফল্লোৱেছ ওপৰত মানে তোৰ আত্মমূল্যত নিৰ্ভৰ কৰে আজিকালিতো চবেই লাইফ ফল্লৱাছে বিচাৰি দিচোন তাৰপিছত এই ইতিবাচক ব্যৱহাৰ কৰাৰ ওপৰত মানে বহুত গুৰুত্ব আৰু
আচ্ছা আৰু এনে আত্মসন্মান নষ্ট কৰাৰ এনে অভ্যাস কিবা জান নেকি তই
নে তোৰ সকলোকে সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিব লাগে। তাৰপিছত তই মানে কোনোবা কিবা এটা কলে না কবা নালাগে আৰু বস্তুটোত তোৰ মানে নিজৰ প্ৰতি এটা ভাল চিন্তা ৰাখিব লাগে ন তাৰপিছত আনৰ লগত মানে সদায় তুলনা কৰিব লাগে তোক তাৰপিছত অপমান মানে
সহ্য কৰি থাকিব নালাগে আৰু কোনোবাই যদি তোৰ এনে অপমান কৰি আছে হয় তাক তই উত্তৰ দিবি নহলে বা গুচি আহা আৰু একো নোকোৱাকে
কাৰণ তই যদি বেছি সহ্য কৰি থাক তেতিয়াহ'লে আনে আৰু চান্স পাব তোৰ ওপৰত মানে বেয়া আচৰণ কৰিবলৈ।
অ সেইটোৱেই।
সেইটোৱেই আৰু
আনে আত্মসন্মান বৃদ্ধি কৰাৰ কিবা উপায় আছে নেকি?
ছাৰ তই এতিয়া আত্মসন্মান যদি বৃদ্ধি কৰিবলৈ উপায় বিচাৰ তেতিয়াহ'লে তই নিজকে তই গ্ৰহণ কৰিব লাগিব। আৰু তই নিজৰ গুণ চিনাক্ত কৰা খিনি কৰাটো মানে বেছি উচিত আৰু তই তোৰ গুণ ভাল গুণে হক বেয়া গুণে হওক সেইখিনি তই নিজে চিনি পাব লাগিব লগতে দৈনিক নতুন কিবা শিকিব লাগিব সদায়। নতুন নতুন কামত মানে নতুন কিবা শিকিবলৈতো আগ্ৰহ থাকিব লাগিব। লগতে তোৰ সৎ জীৱন এটা তই যাপন কৰাটো মানে তই জানিব লাগিব।
উম উম।
নিজৰ লক্ষ্য কি? তোৰ নিজৰ মটিভ কি এইম কি লাইফত সেইখিনি তই মানে নিৰ্ধাৰণ কৰিব লাগিব আৰু এটা তোৰ নিজৰ ভাল এটা গ'ল্ড থাকিব লাগে। ফিউচাৰত তই কি কৰিবি নকৰ। প্লাছ টুৰ ফুলৰ পৰা শ খা ল'ব লাগে তই যদি কিবা এটা ভুল কৰিলি তা তই সখিনিৰ পৰা সেই ভুল খিনি